হেল্ল', অ' শুনা পাইছা নাই।
অ' শুনিছো মোৰ মাতটো শুনিছানে।
কি কৰি আছা।
এয়া তোমাৰ এনে বহি আছো।
অ'- অ', ভাত পানী খালা।
ভাত পানী খালো- খালো তুমি কি কৰিছা।
এ মও তোমাৰ এই বিচনাতে শুই আছো অকমান গম পাইছা নাই। বহুত গৰম পৰিছে যে আমাৰ এইফালে।
ফালেও বহুত এই নক'বা আৰু।
অ' তাকে বহুত গৰম।
উম।
পানী খালা নাই।
ভাত পানী খালো বাৰু দেই এই অকমান আগত খাই উঠিছো হে।
অ' অ'- অ'।
তাকে।
বাকী খবৰ খাতি কেনেকুৱা।
খবৰ খাতি ভালেই আৰু তোমাৰ।
মোৰো ভালে- ভালে বাৰু দেই তাকে বহু বহুত দিনৰ মূৰত ফোন কৰিলা আকৌ দেই।
অ'।
কি মনত পৰিলে বা আজি।
এয়া মনত পৰিলে মানে কি ধৰা কথা কিছুমান পাতিবলগীয়া থাকে যে তোমাৰ লগত, ধৰা সেই কাৰণে বোলো আজি ফোন এটাকে কৰোঁ বিষয় এটা আলোচনা কৰো, তোমাৰ পৰাও দুটামান কথা শিকিম।
অ'- অ' তাকে
কথাটো তেনেকুৱা দেই, অ'।
অ' তাকে কিহৰ ওপৰত আলোচনা কৰি কৰিম বুলি ভাবিছা।
মানে হেৰি আজিৰ যুগত কি হৈছে চব ডিজিটেল হৈ গৈছে যে। মানুহ বিলাকে কি কৰে কিছুমান ধৰা আগতেতো মানুহে বহুত এইবিলাক বাহিৰা কিতাপ পঢ়ে। আত্মজীৱনী হওক নীতি কথা এইবিলাক বিভিন্ন কিতাপ থাকে যে আজিকালি মানে মানুহে সেই কিতাপবোৰ পঢ়িবলে কমাই দিছে হয়ে নহয় বাৰু।
হয় হয় সেইটো হয় বাৰু দেই সেইটো ময়ো লক্ষ্য কৰিছো তোমাৰ এতিয়া তোমাৰ সেই যেতিয়া তোমাৰ আমাৰ যুগখন এতিয়া গোটেই যুগ খনে আচলতে ডিজিটেল যুগ হয় নহয় সেইকাৰণে মানে মানুহ বিলাক তোমাৰ সেই ডিজিটেল মোবাইল বিলাকতে তোমাৰ লাগি থাকে গম পাইছানে।
উম।
সেয়ে চচিয়েল মিডিয়াতে লাগি থাকে আজিকালি সকলো।
হয়, হয়।
তে সেই কথাটো মই মন কৰিছো দেই আজিকালি তোমাৰ কিতাপ কিতাপ কোনেও নপঢ়ে গম পাইছ না
নপঢ়ে, নপঢ়ে অ।
আৰু মানে চবেই অকল সেই মোবাইলহে চাই আৰু মোবাইলত তোমাৰ ফিলিম চাব। ৰীলচ চাব সেইবিলাকতে মানে ব্যস্ত থাকে।
থাকে, হয়।
সেইটো কথা মই অনুভৱ কৰিছো বাৰু।
অ আচলতে মানে কি হয় জানানে নাই কথাটো এতিয়া আজিকা কালি মানুহে কি হৈছে ডিজিটেল এইবিলাক মোবাইলত মানে ধৰা বিভিন্ন চচিয়েল মিডিয়াত যে লাগি আছে এইবিলাক বিভিন্ন ভিডিঅ' চাব ইউটিউবতে হওক বা ফেচবুকতে হওক এনে প্লেটফৰ্মত সমূহতযে ভিডিঅ' বোৰ চায় তাৰ পৰা আচলতে তেওঁলো মানে অদৰকাৰী ভিডিঅ' বোৰ চায় একো জ্ঞান লাভ নকৰে। তাৰ ফলত আগৰ দিনত মানুহৰ যদি চাওঁ আগৰ দিনত কি হৈ ধৰা এই মানুহ বিলাকে বিভিন্ন আমাৰ ডাঙৰ ডাঙৰ লেখক আছে হয়নে নহয়। সেই লেখক সমূহে কিছুমান মানে কিতাপ লিখি থৈ গৈছে যিবিলাক মানে বহুত মূল্যবান কি হৈছিলে তেওঁলোকে সেই কিতাপসমূহ মানে পঢ়ি অধ্যয়ন কৰিছিলে যাৰ ফলত কি তেওঁলোক বহুতো জ্ঞান লাভ কৰিছিলে ভিতৰৰে হওক বা সেই জ্ঞান বাহ বাহিৰৰ জ্ঞানেই হওক। তেওঁলোকে কি হয় সেই কিতাপ সমূহ পঢ়ি বাহিৰা জ্ঞান কিছুমানো জানিছিলে বা ধৰা কিছুমান। কথাও শিকিছিলে কিন্তু আজিকালি। মানুহ বিলাকে যে কিতাপবোৰ নপঢ়ে তেওঁলোকৰ কি হৈছে এই মানুহ বিলাকৰ আজি আজিকালি নীতি শিক্ষাটো একেবাৰে কম তুমি ব্যৱহাৰৰ ক্ষেত চা মান কিছুমান মানুহৰ কি হয় ব্যৱহাৰটো একেবাৰে বেয়া তাৰ মানে মূল কাৰণটো হৈছে তেওঁলোকে কিতাপসমূহ অধ্যয়ন নকৰে। কৰে এই বিভিন্ন চচিয়েল মিডিয়াত লাগি থাকিব। এই ভিডিঅ' সমূহ চাব এ মানে অদৰকাৰী কাম বোৰ কৰি টাইম টো নষ্ট কৰি থাকে কিন্তু এই আজৰি টাইমত যদি আমি এজন ভাল লেখকৰ কিতাপ এখন পঢ়ো সেই কিতাপখন পঢ়িলে আমাৰ কি হয় জান নাই আমাৰ নিজ জ্ঞান বৃদ্ধি পোৱাৰ লগতে কি হয় সেই লেখকজনৰ মানে যিনৰ কথা মানে বুজি পাওঁ ভালদৰে কেনেদৰে মানে ধৰা এ মানে জীৱনত অগ্ৰসৰ বা তেওঁৰ জীৱনত কেনেকুৱা ধৰণৰ ঘটনা ঘটিছে। সেই সময় আমি বুজি পাওঁ।
অ, ' আমি আচলতে সেই অ, অ।
তুমি কি বুলি ভাবাৰ মানে মানুহে যে আজিকালি এই মোবাইলত এইবিলাক চাই ভিডিঅ'সমূহ চাই কৰে তাৰ ক্ষেত্ৰত যদি মানুহে এখন কিতাপ পঢ়া সেইটো মানে তেওঁলোকৰ কাৰণে লাভ হবানে লোকচান হ'ব আৰু তুমি কি বুলি ভাবা।
হয়, আচলতে তোমাৰ কি গম পাইছানে নাই, সেই মানুহে মোবাইল চোৱাত কৈ কি কৰিব লাগে আজিকালি কিতাপ পঢ়টোৱে মই বেছি প্ৰিফাৰ কৰো গম পাইছা নে নাই। কাৰণ তোমাৰ এতিয়া মানে তোমাৰ সকলোৱে কি কৰে তোমাৰ মোবাইলে চাই থাকে এনি টাইম।
অঁ
কিন্তু সেই কিতাপ পঢ়া মানুহৰ সংখ্যা এতিয়া তোমাৰ খুব কম মানে।
কম কম।
এতিয়া তোমাৰ মানুহেতো কিতাপ-চিতাপ নপঢ়েই।
নপঢ়ে নপঢ়ে।
আমাৰ মানে কি গম পাইছানে নাই আমি যদি কিতাপ পঢ়ো আমাৰ ধৈৰ্য্য শক্তিটো বাঢ়ে।
বাঢ়ে অ'
আৰু আমাৰ মাইন বোৰো ফ্ৰেচ হৈ থাকে আৰু আমাৰ যিটো কনচিচটেনচি বুলি কোৱা হয় সেইটো আমাৰ বাঢ়ে আৰু আমি মানে কি আমাৰ ধৈৰ্য্য শক্তিটো বাঢ়ে। সেইটো কৈছো কথাটো। আৰু কি হয় তোমাৰ সেই আগৰ দিনৰ তোমাৰ যিসকল লোক আছিলে আগৰ দিনৰ এতিয়া যদি ককা-আইতাহঁতলৈ চোৱা এতিয়া আগৰ দিনত আমাৰ সেই ককা-আইতাহঁতে কি কৰিছিলে আমাৰ আজৰি সময়ত তোমাৰ সাধুকথা শুনাইছিলে, হয়নে?
অ হয় হয় হয়
এতিয়া কিন্তু সেই মানুহে কিন্তু আজিকালি কোনেও কিন্তু সাধুকথা নকয় নুশুনাই আকৌ।
নুশুনাই আৰু নুশুনেও শুনিবলৈও ধৈৰ্য্য নাথাকে।
তোমাৰ নুশুনেও নুশুনায়ো নুশুনেও আৰু নুশুনায়ো আৰ তেওঁলোকে নাজানেও সাধু গম পাইছা।
নাজানে নাজানে।
অ তোমাৰ সেই সময়ত কিন্তু তোমাৰ আমাক কিন্তু আমি কিন্তু শুনিছো কিন্তু। আমাক, অ আমাক সাধুকথা আগতে তোমাৰ শোৱা সময়ত যে আমাৰ নিচুকনি গীত গায় তাৰপিছত অ' ৰাতি ৰাতি শোৱাৰ আগত তোমাৰ আইতাহঁতে আমাক সাধুকথা শুনায়, কিন্তু এতিয়া সেই সেইটো যুগ গ'ল কিন্তু, এতিয়া আকৌ তাৰ পৰিৱৰ্তে মানুহে অকল এতিয়া মোবাইলহে চাই, তোমাৰ মোবাইলত ভডিঅ' উলিয়াই দিয়ে তোমাৰ শোৱাৰ আগত তোমাৰ মোবাইলত ভিডিঅ' উলিয়াই দিয়ে।
অ ভিডিঅ'
কি হয় তোমাৰ, অ' গতিকে এতিয়া কি হৈছে তোমাৰ একেবাৰে সৰুৰ পৰাই কি হৈছে? ল'ৰা-ছোৱালীবিলাক সেই চচিয়েল মিডিয়াতহে আসক্ত হৈ গৈছে বেছিকে।
হয় হয় হয়
এতিয়া সেই আগৰ দিনত আমি কি কৰিছিলো আজৰি পালে কি কৰো আমি ধুনীয়াকে সাধু কিতাপ পঢ়ো, হয়ে নহয়? সাধু কিতাপৰ লগতে আৰু বাহিৰা তোমাৰ যিমানখিনি থাকে এতিয়া উপন্যাস পঢ়ো। আকৌ তুমি তুমি কৈছিলা তোমাৰ সেই ডাঙৰ, মহান মহান ব্যক্তিসকলৰ যি আত্মজীৱন সেই আত্মজীৱনী পঢ়ো। তেতিয়া কি হৈছিলে আ আমাৰ যিটো মানে কথা কোৱাৰ ষ্টাইল গম পাইছানে কথা কোৱা যিটো সেই ষ্টাইলটো তোমাৰ ভাল হৈছিলে, আমি ভালকৈ মানে অ কথা কোৱাৰ ষ্টাইল স্কিলটো আমি আমাৰ ডেভেলপ হৈছে। আমি ভালকৈ কথা ক'বলৈ শিকিছিলো আৰু এতিয়া কি হয় তোমাৰ বহুত ল'ৰা-ছোৱালী এনেকুৱা আছে আজিকালি এই অসমীয়া কথাবিলাক ভালকে পঢ়িব নাজানে গম পাইছা নে নাই?
হয় হয় হয়
তোমাৰ সেই আগতে তোমাৰ সেই সাধু কথাবিলাক যেতিয়া পঢ়িছিলো তেতিয়া আমাৰ আমি তোমাৰ আজৰি সময়ত এনেও পঢ়ি থাকো নে আমাৰ যেতিয়া আমি পঢ়ি থাকো। তেতিয়া আমাৰ সেইটো অভ্যাস এটা হৈ থাকে। নহয়, নহয় পঢি থকি এইটো প্ৰেক্টিছ হৈ থাকে। প্ৰেক্টিছ হৈ থাকে। সেই প্ৰেক্টিচ কৰিলে কি হ'ব আমাৰ সেই অসমীয়া ভাষাটো আমাৰ কটকটীয়া হৈ যাব। আমি ভালকৈ মানে পঢ়িব পাৰিম। আমি শুদ্ধ ৰূপত পঢ়িব পাৰিম আৰু কি হয় আমি তেতিয়া সেই সময়ত কি কৰিছিলোঁ আমি চিঞৰি চিঞৰি পঢহিছিলোঁ। হয় নহয় আমি যেতিয়া চিঞৰি চিঞৰি পঢ়িছিলো। তেতিয়া কি হৈছিলে আমাৰ ঘৰত মা দেউতাাহতে কি হৈছিলে আমি যদি কিবা ভুলকে পঢ়ি তেনেহলে সেই ভুলতো মাহতে তোমাৰ শিকাই দিছিলে। তাৰ ফলত কি হৈছিলে আমাৰ ভাষাটো অতি আৰু উন্নত হৈছিলে মানে। আমি আৰু ভালকৈ সেইবিলাক অসমীয়া ভাষাটো আচলতে ভালকৈ বুজিব পাৰিছিলো আৰু পঢ়িবও পাৰিছিলো আৰু শিকিবও পাৰিছিলো।
হয় হয়
গতিকে কিন্তু এতিয়া তোমাৰ এই যে এই কিতাপ সমূহৰ কিতাপ সমূহ আজিকালি নপঢ়া হৈছে। কোনো তোমাৰ আজিকালি সৰু ল'ৰা ছোৱালীয়ে হওক বা ডাঙৰ মানুহেই হওক আজিকালি কিতাপ পঢ়াৰ মানুহৰ সংখ্যটো খুব কমেই।
কম কম
গতিকে সেই সেইকাৰণে এতিয়া তোমাৰ সেই আগৰ মানুহৰ তুলনাত আজিকালি ল'ৰা ছোৱালী বিলাকৰ কি হৈছে তোমাৰ চাবাচোন তোমাৰ সংস্কাৰ বিলাকো কম তোমাৰ মানুহৰ মানে ব্যৱহাৰ কেনেকে কৰিব লাগে সেইবিলাক নাজানে। গতিকে আৰু মানে তোমাৰ কি হয় বহুত কথা নাজানে মানে গম পাইছো।
নাজানে নাজানে।
জানিব লগগীয়া কথা নাজানে কিন্তু আমি যে তোমাৰ সেই আগতে যে সাধু বিলাক পঢহিছিলো সাধু বিলাক কিন্তু আমি ইনে পঢ়া নাই আকৌ তোমাৰ প্ৰতিটো সাধুৰে এটা অৰ্থ আছে। কিবা এটা মিনিং আছে। সেই মিনিঙতহে সেই সাধুটো অ' অ' অ এটা নীতি শিক্ষা পোৱা যায়। তোমাৰ প্ৰতিটো সাধুৰ তলৰফালে চাবাচোন এটা নীতি শিক্ষা লিখা থাকে। আমি সেই সাধুটো পঢ়াৰ পিছত আমি কি বুজিলো। সেই বি আমি তাৰ পৰা কি লাভ কৰিলো। কি জ্ঞান লাভ কৰিলো সেইটো তাত লিখা থাকে তলত।
লিখা থাকে হয়।
তোমাৰ কি হয়। তোমাৰ এক গুলিত দুই চিকাৰ হয়।
হয় হয়
কাৰণ আমি সেই নীতি শিক্ষাটোও তাৰপ পৰা জানিব পাৰিলো। আৰু তাৰ লগতে আমাৰ আমি আনন্দ লাভ কৰিলোঁ। আমাৰ মনটোও ফ্ৰেছ হ'ল মাইডটো ফ্ৰেছ হ'ল। গতিকে তোমাৰ সেই ক্ষেত্ৰত চাবলৈ গলে আমি মোৰ মতে এই কিতাপ পঢ়াতটো বেছি মই মানে ভাল বুলি ভাবো। আৰু কিতাপ পঢ়িলে যিহেতু আমাৰ কোনো অ ক্ষতি নহয়। তাৰ পৰিৱৰ্তে আমাৰ স্বাছ্ৰটোও আচলতে আমাৰ ভালেই হয়। আমাৰ ব্ৰেইনটোও আচলতে চাৰ্প হয়। গতিকে সেই ক্ষ্ৰত মই কিতাপ পঢ়াটো অতি এটা ভাল গুণ বুলি কম কিন্তু তাৰ পৰিত ক্ষেত্ৰত যদি আমি মোবাইলটোৰ বিষয়ে যাওঁ গম পাইছা নাই। মোবাইলটোৱে কিন্তু আমাৰ স্বাস্থ্যৰ কিন্তু মানে স্বাস্থ্যৰ একো উৎকৰ্ষ সাধন নকৰে।
নকৰে হয়।
তোমাৰ সেই স্বাস্থ্যটো আমাৰ বেয়াহে কৰিব। মো'বাইলে আমি যদি মোবাইলত কিবা এটা তোমাৰ পঢ়িছো হয়ে নহয়। সেইটোোৱেও কিন্তু আমাৰ মানে তোমাৰ ধৰি লোৱা সহায় কৰিব কিছু ক্ষেত্ৰত। কিন্তু আমাৰ স্বাস্থ্যৰ কিন্তত কিন্তু কেতিয়াও এটা মো'বাইলে আমাক কেতিয়াও সহায় কৰিব নোৱাৰে।
নোৱাৰে নোৱাৰে।
সেইখিনিয়ে আৰু আজি তোমাৰ কিতাপৰ বিষয়ে মই সিমান খিনিয়ে ক'লো আৰু তোমাৰ মানুহে কিতাপ- চিতাপ। পঢ়িব লাগে তেতিয়া তোমাৰ বাহিৰা জ্ঞানো বৃদ্ধি হয়।
বৃদ্ধি হয়।
অ' বহুত কথা ন নজনা কথা জানিবও পাৰি আৰু লগতে কি হয় নিজৰ যিটো পাৰ্চ সেইটো আচলতে ডেভলপ হয় আৰু লগতে কি হয় আমি অ' নিজৰ স্কিলবিলাকো ডেভেলপ হয়, গতিকে মই সেইখিনিয়ে ক'ম আৰু বাকী তোমাৰ কিবা কিবা ক'ব লগীয়া আছে নেকি?
ক'বলগীয়া মানে সেইখিনিয়ে মোৰ ধৰা যোনখিনি মেইন কথা পাতিব লগীয়া আছিলে সেই খিনি আমি প্ৰায় আলোচনা কৰিলোয়ে মানে ধৰা এতিয়া আজিৰ ত' কি হৈছে সেই তেনেকুৱা আৰু কথাবিলাক মানুহে কিতাপ-পত্ৰ নপঢ়ে যে সেই দিশতে অকমান আলোচনা কৰিলো বাকি ভালে লাগিলে তোমাৰ পৰা মই কিছুমান কথা জানিব পাৰিলো হয়, আশা কৰো তুমিও ভালেই পালা।
ম মই ভাল পাইছো, মই নিশ্চয় ভাল পাইছো, কাৰণ তুমি মানে এনেকুৱা এটা টপিক যিটো টপিকৰ ওপৰত আজিকালি মানে কোনো মানুহে ডিচকাচ নকৰে। হয়, নহয় গতিকে মই সেই কথাটো তোমাৰ ভাল লাগিলে তোমাৰ লগত কথা পাতি আৰু মই কি হৈছে তোমাৰ পৰা মানে কিছুমান কথা জানিবও পাৰিছো।
হয়।
গম পাইছানে যিবোৰ কথা মই কিছুমান জনা নাছিলো, সেইবিলাক মই তোমাৰ পৰা জানিব পাৰিছো। গতিকে ভাল লাগিছে, তোমাৰ সতে কথা পাতি
উম-উম।
আকৌ মাজে-মাজে এনেকুৱা টপিক লৈ ফোন- চোন কৰিবা গম পাইছা
অ', -অ' নিশ্চয় কৰিম, নিশ্চয় কৰিম।
অ', -অ'। তাকে তেতিয়া হ'লে, তেতিয়া হ'লে আজিলৈ ৰাখিছো আৰু ন'। অ' বাৰু-বাৰু দিয়া।